হেল্লৌ'
অঁ' আজি ভাততো কিহেদি বনাইছিল?
ভাতটো আজি আলু ভাজি, দালি- আৰু লগতে পাপৰ আছিলে, দালি, মচুৰ দালি-
আৰু-
আৰু নিমখ জলকীয়া আৰু পাপৰ দি ভাত খালো আমি, আপুনি কিহেদি খালে?
মই আজি- ভাত খালো আপোনাৰ দিনত চব্জি এখন আছিলে। বিনৰ চব্জি, আলু বনাইছিলে লগত দালি আছিলে। ভাত আছিলে চাউল। তাৰপিছত, আছিলে আপোনাৰ অলমান আচাৰ-
উম উম'
বাকী, ৰাতি কি খাই আছে আপুনি?
হাঁ'
ৰাতি কি খাব আপুনি?
অ' ৰাতি- ৰাতি দিনৰে কিবা কিবি আছিলে তাকে খাম চাগে। অলপ গাটো ভাল নহয় মানে মোৰ, অলপ ফুৰিব ওলাই গৈছিলো।
অলমান শাক চাক বনাই লওঁক আপুনি।
তাকে তাকে, খাব লাগিব আৰু।
শাক বনাওঁক লগতে অলমান কিবা আচাৰ লওঁ। কিবা এটা লওঁ, সেনেকেই কৰি খাওঁক আৰু মাছ আনি লওঁ।
ঠিকে আছে, হ'ব দিয়ক।
আৰু বাকী, কি চলি আছে?
এতিয়া, বহুত জ্বৰ মানে- সেইকাৰণে, অলমান জ্বৰত- ঔষধ খাই আছো, খাই আছো ঔষধ। ভাল পাইছো অলপমান কালিৰ পৰা।
কিমান দিনৰ পৰা ও জৰটো হৈ আছে?
আজি পাঁচদিনমান হ'ল।
পাঁচদিনমান দিনে, ৰাতি, ৰাতিপুৱা ঔষধ খাওক আপুনি, কফ চিৰাপ-
তাকে, চাৰিটা পাঁচটা মান খালো এতিয়া ভাল পাইছো। কিন্তু আজিৰ পৰা মাথাৰ বিষ হৈ আছে, সেইকাৰণে অলমান ওলাই গলো খোজকাঢ়ি আহিলো।
তাৰ পিছত?
গাটোও দুৰ্বল-দুৰ্বল অলপমান।
অ' অ' ড্ক্তৰক দেখাওক মেলেৰিয়া- ডায়ৰিয়া, হাগা।
অ' সেইয়ও হৈ আছে তোমাৰ।
উম।
যাব লাগিব ডাক্তৰৰ ওচৰত।
আপুনি এটা কাম কৰক ভাতটো পানী ঢালি কেনে খাওক। নিমখ তেল দি কেনে গৰম ভাত
উম', উম ', উম, আপুনি ক'ত আছে এতিয়া?
মই ঘৰতে আছো।
হয় নেকি, আপোনাৰ পঢ়া শুনা কি এতিয়া কি হ'ল?
মই পঢ়া শুনা বাদ দিলো।
কিয়, কি কৰে আপুনি এতিয়া?
ফোনত কথা পাতো।
কাৰ লগত ইমান ফোনত কথা পাতে আপুনি?
ফ্ৰেণ্ড বিলাকৰ লগত।
অহ। বাকী ঘৰত কোন কোন আছে আপোনাৰ?
ঘৰ কোন কোন আছে সেইটো ক'ব নালাগে, জানা নে?
অঁ' হয় নেকি, গম নাপাওঁ মই।
আৰু দিনৰ ভাতখিনি কেনেকুৱা লাগিল?
দিনৰ ভাতটো ভালে আছিলে, খাব নোৱাৰিলো জ্বৰ হৈ আছিল যে।
ভাতটো কিহে দি বনাইছে ভালকে ক একবাৰ?
ভাতটো কলো চোন আলু ভাজি, দালি, ভাত পাপৰ। লগতে কালিৰে মাংস অলপ আছিলে। মায়ে মানে কালি জ্বৰ উঠি থকাৰ কাৰণে ভালকে বনাই দিলে মাংস। আজি গৰম কৰি খালো কিন্তু খাবই নোৱাৰিলো খানি পিটিকি পেলোৱাহে গ'ল।
ভাতটো কিহে, মাংসটো কিহে দি বনালা?
মাংসটো এনেই আলু দি বনাইছে জোল জোল কৰি। জলকীয়া দি পিনে জালুক দি পিনে। মাংসত। সেই মচলা, জালুক, জলকীয়া, আলু পিঁয়াজ, সেনেকৈ বনোৱা গ'ল আৰু। তাৰ পিছত আজি টিউচন আহিলে টিউচন কৰালোঁ।
মাংসত প্ৰথমতে কি দিছে, প্ৰথমতে ৰেচিপিটো
অ, মাংস ফাৰ্ষ্টতে তেল দিছিলে। প্ৰথমতে তেল দি পিনে হেৰি দিলে।
কি দিয়ে?
পিয়াজ দিলে, পিয়াজ দি আদা-নহৰু দিলে, ভাজিলে সেইখিনি। ভাজি মাংস দিলে, মাংসখিনিও ভাজিলে ভাজিলে- জলকীয়া দিলে, জালুক দিলে, তাৰপিছত দিলে আলু। আলু দিলে। তাৰপিছত অলপমান গৰম মছলাৰ গুৰি। মিট মচলাৰ গু়ৰি। এনেকে লাল মিৰ্চি দি পিনে ভাজি ভাজি ভাজি ভাজি পানী দি পিনে- জোল জোল কৰি পিনে মোক খাব দিলে গৰম ভাতৰ লগত।
গৰম ভাত খিনি কেনেকে বনালে, ভাতটো কেনেকে দিলে কুকাৰত?
অঁ' ভাতটো? ফাষ্টতে ভাত প্ৰথমতে ভাতটো কি কৰিলে চাউলটো ধুলে- ধুই পিনে কুকাৰত দিলে, দি পিনে দি দিলে তাতে- পানী খিনি, তাৰ পিছত আৰু হুইচেল মাৰিলে এনেকে ভাতটো খালো।
তাৰ পিছত দিনত যিখিনি বনাইছিলে, সেইখিনি কেনেকে বনালে?
অ' দিনত বনোৱা খিনি। দিনত বনোৱা খিনিও সেনেকেই বনালো, ভাতটো চাউলটো ধুলো। দিলো তাৰ পিছত তাতে কুকাৰত হেৰি চাউল খিনি তাৰ পিছত আৰু পানী দি পিনে ভাতটো বহাই দিলো। তাৰ পিছত আলু ভাজিলো, পিয়াঁজৰ লগত জলকীয়া দি।
তাৰপিছত আপুনি যে কৈছিলে কিবা চব্জি বনাইছে, মচুৰ দালিখিনি কেনেকে বনালে?
মচুৰ দালিখিনি আকৌ একদম ধুনীয়া হৈছে আজি। দালিখিনি দিলো ধুই। ধুই পিনে তাতে পানী দিলো কুকাৰত পানী দি পিনে। দালি খিনি বনাই দিলো, তাৰ পিছত তেল মাৰোতে তাতে দিলো পাঁচফোৰণ, পিঁয়াজ, জল
অ' তাপিছত?
পিছত তাতে দিলো দালিখিনি তেল মাৰি, নেমু দি খাই দিলো।
তাৰপিছত?
এয়া আৰু আপুনি কিহে দি খালে?
চব্জিটো কেনেকে বনালে আপুনি?
ভাজিটো আলু ভাজি যেনেকে বনাই আলুটো কাটি কুতি তাতে জলকীয়া, পিয়াঁজ দি বনাই দিলো।
জলকীয়া পিয়াঁজ দি কেৰাহী তেনেকে কৰি বনাইছে, মই বনালো আপোনাৰ আজি চব্জি।
কি চব্জি? আপুনি বনাব জানে।
ঢেকীয়া বনালো, মই গলো আপোনাৰ খেতিত। খেতিতে কেৰে লৈ লৈ ঢেকীয়া বুটলি। আনি কিনে ধুলো ধুনীয়াকে ধুলো।
আপুনি কিহৰ খেতি কৰে?
ধানৰ খেতি, চাউলৰ খেতি। আৰপিছত আপোনাৰ ভাত উম। তাৰপিছত আপোনাৰ
অ' হ'ব দিয়ক, হ'ব দিয়ক।
তাৰপিছত আপুনি ঢেকীয়া খিনি বনালো, ঢেকীয়া খিনি বনালো মানে তাত কাটি আনিলো তাৰ পিছত সৰু সৰু সৰু সৰু সৰু সৰু সৰু সৰুকে কাটিলো।
উমম।
তাৰপিছত তেলটো দিলোঁ, তেলটো গৰম হ'বৰ কাৰণে দুই মিনিট দিলোঁ।
দুই মি দিয়াৰ পিছত আপোনাৰ হালধি অলপ দিলো নহয়, তাৰপিছত ঢেকীয়াখিনি দি দিলো। হালধি দিলো, নহৰু দিলো, আদা দিলো। অ' বনিবৰ কাৰণে ৰখি থাকিলো। তাৰপিছত বনিল বনিল বনিল দুই মিনিট পিছত অলমান কেৰাহীটো গুচাই তাৰপিছত অলপ দেৰি পিছত আধা ঘন্টাৰ পিছত বনোৱা হৈ গ'ল, তাৰ পিছত ভাতৰ লগত ললো। খালো, তাৰপিছত মই খেতিটো এতিয়া হেৰি কৰো ধানৰ। ধানটো আনো, দোকানৰ হেৰিৰ পৰা, ধানটো কাটো। কাটি কেনে দোকানত লৈ যাও, মিলত লৈ যাই কিনে
হয়।
চফা কৰিলো, সেনেকে আৰু ধানৰ খেতি।
তাকে, আপুনি বিৰাট ধান খেতিয়ক মানে ডাঙৰ ধান খেতিয়ক।
অ, মই গাঁৱৰ পিনে বহুত ধানৰ খেতি আছে।
আপোনালোকৰ কাৰণে আমি চাউল পাই আছো, সেইকাৰণে ভাল লাগে।
তাৰপিছত, ৰাতি আপুনি কি কি বনাই?
ৰাতি এনেকুৱা বিশেষ নাই। ৰাতি আজি দুটামান কচু বুটলি আনিলো।
অঁ।
কচু বুটলি আনি এতিয়া জালুকৰ লগত বনাই খাওঁ বুলি ভাবিছো।
কচুটোক প্ৰথমতে বইল কৰা নাই নেকি আপুনি?
বইল কৰিম, বইল কৰিম, নহ'লে খজুৱাই নহয়।
অ, ভালকে বইল কৰিছে, কেনেকে কৰিছে প্ৰথমৰ পৰা কওকচোন আপুনি বইল কৰি?
কচুটো আনিলো আনি বাকলি-চাকলি এৰাই, বইল কৰিব দিলোঁ। বইল কৰিব দি, এতিয়া অলপমান আদা-নহৰু পিচি পিনে তাতে জালুক- চালুক, জলকীয়া -চলকীয়া পিচিলো।
উম।
আলু কেইটামান কাটি, আলুখিনি প্ৰথমতে তেল দিলো, তেল দি তা তে হালধি দিলো, হালধি তাৰপিছত আদা- নহৰু এইবোৰ ভাজিলো। ভাজি লৈ এতিয়া কচু খিনি পানী খিনি হেৰি চেপি পিনে তা তে দি দিলো।
তাৰপিছত!
তাৰপিছত দি পিনে আলু-চালু খিনি ভাজি আ, ৰু সেনেকে বনালো। মা টিমাহৰ দালি আৰু ভাত। লগতে নেমু অলপমান নেমু।
তাৰ পিছত পাপৰ এখন-দুখনমান ভাজিম আৰু খাম এতিয়া।
তাৰপিছত আৰু বেলেগ একো নাই কচু আৰু।
খাবলৈ সময় হ'ল নহয়।
কচু আৰু বেলেগ একো নাই নেকি!
কচুয়ে আজি, আজি একো নাই আৰু লগত।
অ, মই লাই শাকেৰে ভাতটো খালো আজি।
গাটো ভাল নাই যে, ইমান বনাব পৰা নাই আৰু।
আচ্ছা! দালি নাই নেকি!
কি ক'লে, কি ক'লে আপুনি?
মাহৰ দালি অলপমান বনাই ল'ব, মাহৰ দালিটো সিজাই থৈ দিব।
মই ক'লো চোন মাটিমাহৰ দালিয়ে বনাইছো আজি, সেনেকে তিয়াই থৈ থৈ দি পিনে, অলপমান নহৰু-চহৰু দি বনাই দিলো আৰু।
অ, নহৰু-চহৰু দি কেনে, প্ৰেছাৰ কুকাৰত দি কেনে, গৰম
অ, হ'ব দিয়ক, দিয়ক নহ'লে। বাই, বাই।